কি কৰি আছ
আছো এনে তই কি কৰি আছা
ময়ো আছো এনে বহি
তাকে কিছুমান কথা বোলো আলোচনা কৰোঁ সেইকাৰণে ফোনটো লগালোঁ আৰু
হেল্ল' ব্যস্ত আছা নেকি
ব্যস্ত নাই বাৰু
অ এতিয়াতো মানে উম কি হৈছে উম বৰ্তমান ভাৰত খনত এখন দ্ৰুত গতিত আগবাঢ়ি থকা দেশ হিচাপে মানে গোতেই পৃথিৱীতে চৰ্চিত হৈ আছে বা আহ লগতে ইয়াৰ ভৱিষ্যত মানে অতি উজ্জ্বল হ'ব বুলি মইো বিশ্বাস কৰো আৰু এটাটোৰ মতে তই কি ভাবা আজি ভাৰতৰ ভৱিষ্যতো কেনেকুৱা মানে হবা পাৰে বা কেনেকুৱা উ হৈ চি চি এইবিলাক বৰ্তমানৰ লগত সেইবিলাক তাৰে মূল কাৰণ বিলাক কি বুলি ভাবা
এতিয়া ভাৰতবৰ্ষতটো হৈয়ে থাকোতে বহুতে কিবা কিবি হৈ আছে ভালো হৈ আছে বেয়াও হৈ আছে এতিয়া তুমি মানে যিটো কথা সুধিছা সেইটো কথাবোৰ গম পাইছো যে আমাৰ এতিয়া বৰ্তমান পাতিব লগা মানে যিটো সেয়া হৈছে সেইটো মানে ভাল বহা পাৰ হয় ন গতিকে ভাৰতবৰ্ষৰ এতিয়া মানে ভৱিষ্যতটো ক'ব গ'লে ভাল দিশে গৈ আছে বেয়া দীঘত যোৱা নাই কিন্তু কিছু কিছু ক্ষেত্ৰত বেয়াও হৈ আছে কাৰণ ভাৰতৰ মানে ভ চৰকাৰখনে তোমাৰ ভাল বুলি ক'লে এতিয়া ইকনমিক মানে যিটো অৰ্থনৈতিক দিশত বহুত খিনি ভাল কৰিছে বহুত খিনি মানে আগুৱাই নিছে তোমাৰ লগতে আমাৰ ভাৰতবৰ্ষখন ফুত মানে চতুৰ্থ বৃহৎয় মানে এক অৰ্থনৈতিক দেশ আছিলে মানে পৃথিৱীৰ ভিতৰতে তেনেকে দু গতিত আগবাঢ়িছে যদিও মানে ভাৰতবৰ্ষ আগবাঢ়িব লাগিলে ভাৰতবৰ্ষই মানে এতিয়া বৰ্তমান ভাৰতবৰ্ষৰ চৰকাৰখনে আমাৰ যিখিনি তোমাৰ উঠি অহা প্ৰজন্ম আছে নতুন প্ৰজন্মখিনি আছে তেওঁলোকক উৎসাহিত কৰিব লাগিব তেওঁলোকক মানে দেশখনত আগুৱাই নিবৰ কাৰণে সহযোগ কৰিব লাগিব কিন্তু মই কিছু কিছু ক্ষেত্ৰত মানে সেইটো বস্তু কম কম দেখো যে চৰকাৰখনে যে আমাৰ যিখিনি নতুন প্ৰজন্ম বা উঠি অহা প্ৰজন্ম আছে সেই প্ৰজন্মখিনিত মানে কোনোবা খিনিত মানে ইমান এটা মানে কৰিব পৰা নাই গতিকে তেনেকুৱা ক্ষেত্ৰত ক'বলৈ গ'লে এতিয়া যদি উঠি অহা প্ৰজন্ম খিনিয়ে যদি কামত লাগিব নোখোজে বা উৎসাহিত নহয় তেনেহ'লে ভাৰপ্ৰখন আগুৱাই যাব যিটো মানে এ দ্ৰুত গতিত যাই আছে অকমান হয়তো উম বাধাগ্ৰস্ত হ'ব যদি চৰকাৰে এইখিনিত মনোনিৱেশ কৰে তেতিয়া তেতিয়াহ'লে মানে ধুনীয়াকে মানে গুচি যাব মানে হৈ যাব আমাৰ দেশৰ আৰু আগুৱাই যাব কোনো ৰখা'ব নোৱাৰে
অ সেইটো। এতিয়া। বহুত বেছি সেইকাৰণে মানে আমাৰখন বহুতো ধৰা যুৱক যুৱতী আছে তেওঁলোকক ভাল। ভাল শিক্ষা দিয়া উচিত বা আহ ভাল তোমাৰ কিবা তোমাৰ সেই শিক্ষাৰ লগতে ধৰা চাকৰিও যদি মানে কৰ্ম সংস্থাপনৰ তেওঁলোকৰ উপাৰ্জন আৰু কিবা সুযোগ দিয়া যায় তেতিয়াহ'লে আমাৰ ভাৰতখন বিশ্বৰ ভিতৰতে আগশাৰীৰ দেশ হিচাপে তাপি এটা মানে নাম উজাইব এনেকুৱা কথা
ঠিকে কৈছা এতিয়া মানে ভাৰতখন মানে তোমাৰ এখন হৈছে উন্নয়নশীল দেশ উ উন্নতশীল মানে উন্নত দেশ নহয় এখন হৈছে উন্নয়নশীল দেশ মানে এখনে উন্নয়ন কৰিহে আছে তেতিয়াহ'লে মানে উন্নত মানে আখ্যা পাবলৈ মানে হয় সক্ষম হোৱা নাই গতিকে যেতিয়া আমেৰিকা তোমাৰ চাইনা জাপান ৰাছিয়া এইবিলাক আছে এইবিলাক হৈছে উন্নত দেশ তোমাৰ এতিয়া সেই তাৰ দিনত চাবলৈ গলে ভাৰতৰ অৰ্থনৈতিক ক্ষেত্ৰখন যদিও বিশাল যদিও যথেষ্ট ডাঙৰ তথাপি মানে আমেৰিকাৰ আ এতিয়াৰ আগত মানে সেইখিনি অতি নিম্ন বুলি আমি দেখিবলৈ পাওঁ এতিয়া তোমাৰ তৈলৰ ক্ষেত্ৰই হওক মানে আমাৰ এই ৰাছিয়াৰ পৰা যিমানখিনি মানে তেল আমদানি কৰা হয় তাতে যটো বহু সংখ্যক কমে মানে বস্তু বেলেগ বস্তু মানে বাহিৰা সামগ্ৰী তালে আমি ৰপ্তানি কৰিব মানে সক্ষম হও যদি আমাৰ দুয়টা সমানে চলি থাকে তেতিয়াহ'লে মানে ভাৰবৰ্ষৰ অৰ্থনৈতিক ক্ষেত্ৰখন আৰু বিশাল হৈ পৰিব তেনে মানে ভাৰতবৰ্ষৰ অৰ্থনীতি দিয়ত আৰু অকণ আগুৱৰি যাব এতিয়া তোমাৰ অলপতে ভাৰতৰ অৰ্থনৈতিক মানে ক্ষেত্ৰত এটা মানে বহুত ডাঙৰ বাধা আহি পৰিছে যে জাপানত আমাৰ ভাৰতীয় যিখিনি আম আছে। সেই আমখিনি নিষিদ্ধ কৰিছে কাৰণ এটা সময়ত। এটা সময় বুলি নহয় যোৱা বছৰলৈকে জাপানত মানে চবতকে বৃহৎ সংখ্যক। মানে আমৰ যিখন মানে ৰপ্তানি বজাৰ আছিলে সেইখন ভাৰতেতে কৰি আছিলে। ভাৰতৰ পৰাই মানে জাপানে বহুত বৃহৎ সংখ্যক বৃহৎ পৰিমাণে মানে আম আমদানি কৰিছিল। কিন্তু এবাৰ মানে সেইটোত বহুত ডা বহুত। মানে ক্ষতি ক্ষতি মানে হৈছে আমাৰ ভাৰতবৰ্ষখনত
সেইটোৱেইটো মানে তইকোৱা কথাখিনিও হয় লগতে মানে এতিয়া।
প্ৰযুক্তিৰ ক্ষেত্ৰত ধৰ আগবাঢ়ি আছে এয়াই আহিল তাৰ পিছত ৰ'বটিকৰ কথা আহিল বা স্পেচ টেকন'লজিৰ কথা আহিল যিবিলাক আমাৰ। মহাকাশ যান। ছে অবলেতঞ্চনজাৰখনে থ্ৰী মানে সুন্দৰ। চন্দ্ৰত যাই লেণ্ড কৰিছে দক্ষিণ কিবা এটা চাইডত নেকি যি চাইডত নেকি কোনো যাই পোৱা নাছিল বা কোনো এখন দেশ। খাই চেষ্টা কৰা নাছিল বা তেনেকুৱা আছিল নেকি? তাৰ পিছত কৃষি খণ্ডতো বহুত আগবাঢ়ি আছে। আধুনিক কৃষি। বা আধুনিক প্ৰযুক্তিবাক ব্যৱহাৰ কৰিও মানে কৃষি বহুত কৃষিৰ লগতে বহু। মানে বহুত তোমাৰ আগবাঢ়িছে ভাৰত খন লগতে এতিয়া কৃষকসকলৰো আয়ু বৃদ্ধি হৈ গৈছে
উম ঠিক কৈছা ঠিক কৈছা। তেতিয়া মানে তোমাৰ আমাৰ দেশখন আহ শ ঠিকে ঠিকে স্বাস্থ্য উন্ উন্নত এতিয়া মানে তোমাৰ কবলৈ গলে। কি ঠিক আমাৰ দেশখন এখন কি ভিত্তিত দেশ সেই কাৰণে আমাৰ কি? কৃষত কৃষিত মানে উ উন্ন উন্নত দেশখন বা প্ৰযুক্তি তুমি ক'লা এ‌ আই পিছে হয় বাৰু এ আই আহিছে এ আই দ্বাৰা আমাৰ দেহাখন বহুত ওপৰলে যাব কাৰণ আমাৰ ভৱিষ্যতো বৰ্তমান এই আই ওপৰতে প্ৰায় নিৰ্ধাৰণ কৰা হৈছে গতিকে সেই হিচাপত চাবলৈ গ'লে এ আই আমাৰ দেশত আহিছে এতিয়াতো তোমাৰ এ আই আনিবৰ কাৰণে আমাৰ চৰকাৰে তোমাৰ বাহিৰ যিলাক কোম্পানী আছে আমৰিকা কম্পানী বিলাক এয়া কম্পানী বিলাক তেওঁলক ক মানে নিমন্ত্ৰণ দিছে যে আমাৰ দেশত। আহ আহি পেলাই এ আইৰ অফিচ স্থাপন কৰুতে এ আই ৰিচাৰ্চ চেণ্টাৰ চাব। অংকৰ মানে এক টকা ও মানে টেক্স নোৱাকে সেনেকে য চাব যাওঁ। অৰ্থনৈতিক ভাৱে চাব গলে মানে আমাৰ বহুত লাভ হ'ব তাৰ পৰা। আমাৰ দেশতে যিহেতু এ আই আহিব এ আইৰ পৰা বহুতখিনি আমি লাভ। লাভৱান হ'ম সেনেকৈ যদি চাবলৈ যাওঁ ভাল কিন্তু মানে আকৌ যদি আমি এই। পৰিৱেশৰ মানে দিশ ব দিশটো ভালৰ পৰা চাবলৈ যাওঁ তেতিয়া কিন্তু। এইটো দিশ অলপমান বেয়াৰ ফালে মানে গৈছিলেন পাওঁ কাৰণ এ আইত তোমাৰ। বহুত হাজাৰ হাজাৰ লিটাৰ টন তোমাৰ পানীৰ পানীৰ ব্যৱহাৰ হয়। তমাৰ প্ৰতেকবাৰে এয়াৰ যিটো ফাংচনটো আছে সেইটো মানে কুল কৰি ৰাখ মানে ঠাণ্ডা কৰি ৰাখিব লাগে। ত তাৰ বাবে মানে বহুত পানীৰ প্ৰয়োজন হয় সেই হিচাপে এতিয়া মানে তোমাৰ দেলহি মুম্বাই দ হো অলপ। পানীৰ বহুত নাটনি হৈছে এতিয়া সেই পানীবোৰ এয়াইত যদি আকৌ দি দিব লগা হয়। আমাৰ ভাৰতবৰ্ষই তেনেহ'লে মানে যথেষ্ট ক্ষতি হ'ব বুলি মই ভাবোঁ কিন্তু আ। ক অধুনিক ফাৰ চাব গলে ভাল কাৰণ জানাইে তু চব বস্তুৰ এটা ইতিবাচক এটা ম ইতিবাচক দিশ থাকে।
এতিয়া এ উন্নয়ন যদিও হৈ আছে ভাৰতখন তাৰ লগতে কিছুমান সমস্যা ও দেখা দিছে যে। এনে ধৰা দৰিদ্ৰতা বা তোমাৰ জলবায়ু পৰিৱৰ্তন হৈ আছে বা। গোটেই জ ঠাইবিলাক প্ৰদূষণ হৈ আছে এতিয়া তোমাৰ। কিছুমান ঠাইত বা চৰকাৰে আ আদেশ দিছোঁ যে সৌৰশক্তিটো বেছি চালাব লাগে বা তোমাৰ উম যিমান পাৰি গাড়ী বিলাক কমকে চলাব লাগে মানুহক খোজ কাঢ়িব দিছে বা চাইকেল টাইকেল চলাব দিছে তেনেকুৱা কথা এতিয়া সমস্যা যদি আমি সমাধান নকৰোঁ তেতিয়া যদি এতিয়া যদি সেইবিলাক সমাধান নকৰোঁ তেতিয়া উন্নয়নটো সম্পূ সম্পূৰ্ণ টো নহ'বই লগতে মানে ভাৰতখন পিছ পৰি যাব বা প্ৰদূষণৰ ফালৰ পৰা তোমাৰ অ ভাৰত খন আগবাঢ়িব বা কিবা সেইটোতো বহুত বেয়া কথা হৈ যাব আমাৰ ভাৰতবৰ্ষৰ কাৰণে সেইকাৰণে আমি এইবিলাক মানে ক্ষেত্ৰত অলপ মানে গুৰুত্বটো বেছি দিব লাগে লগতে গছপুলি ৰোপনে হওক বা আহ প্লাষ্টিকৰ ব্যৱহাৰ কম কৰিব লাগে তেতিয়াহে মানে এইবিলাক আগবাঢ়ি যাব দেশখন
সেইটোয়েইটো এতিয়া তোমাৰ চা চাব গলে যে বাহিৰা যিবিলাক মানে উন্নত দেশ আছে সি সিহঁতৰ মানে দেশ খনৰ এনেকুৱা এটা আছে যে উন্নয়নতটো কৰিছে কৰিছে লগতে মানে প্ৰাকৃতিক পৰিৱেশতটো মানে তেওঁলোকে বজাই ৰাখিছে ভালদৰে তেনেকুৱা এটা প্ৰা প্ৰকৃতিৰ বুকুত হবলে মানে দিয়া নাই এতিয়া চোৱা তুমি আমাৰ যিবিলাক নদী আমি যাৰ যিবোৰ নদী আমি পূজা কৰো নদীসম সমূহৰে কি অৱস্থা মানে লেতেৰা আৰু বাহিৰতো তেওঁলোকে আকৌ পূজা পাতল নকৰে নদী নদী এটাত যে তেওঁলোকৰ নদীখন ধুনীয়া চাহ ফত ফটীয়া পানী কিন্তু আমাৰতো তেনেকুৱা নহয় এতিয়া মই যে ক'লো এয়াই কথাটো এতিয়া এয়াৰ কথা ক'ব গ'লে তোমাৰ বেলেগতো স্থাপন কৰিব পাৰে যেনেকুৱা সাগৰৰ সাগৰীয় দেশ বিলাক যে আছে কি মানে সাগৰীয়া দেশ হয় চৰি সাগৰৰ যিখিনি পাৰৰ যিখিনি মানে চহৰবিলাক আছে যদি তাত এ আই স্থাপন কৰা মানে এনেকুৱা টকনলজিও আছে য যাৰ পৰা মানে তুমি এ আই জিটো ৰিচাৰ্চ চেণ্টাৰ সেইটো মানে তুমি সাগৰৰ তলিতে মানে স্থাপন কৰিব পাৰা পাৰা অ মানে ইতিমধ্যে চাইনাই সেইটো মানে সেয়া কৰিছে যাৰ ফলত মানে তোমাৰ দেশৰ পানী নাটনি নহয় তোমাৰ সাগৰৰ পানীয়া মানে সেই বস্তুটো মানে চলি যায়
অ আৰু এতিয়া লগতে মানে এতিয়া আমাৰ দেশটো এতিয়া মানে এটা ধৰা লক্ষ্য লৈছে যে- দুহেজাৰ সাত চল্লিশ চনৰ ভিতৰত মানে। আহ সকলো যাতে সকলো-
মানে ধৰা ঠিকে থাকে তেনেকুৱা মোকে অলপ মানে ধৰা আগবাঢ়ি যায়
উম উম উম
আৰু মানে লক্ষ্য এটা লৈছে স্বাধীনতাৰ এশ বছৰৰ পিছৰত মানে ভাৰতখন যাতে এখন উন্নত বা আত্মনিৰ্ভৰ এখন দেশ হয় বা আৰু বাকী ৰাষ্ট্ৰৰ ভিত ভিতৰত এখন শক্তিশালী দেশ হিচাপে আমি গঢ়ি তুলিব পাৰো তেনেকুৱা এটা চৰকাৰ খনে বা দেশৰ নাগৰিকে সকলোৱে মানে এটা ধৰা তোমাৰ লক্ষ্য লৈছে
কিন্তু ইয়াৰ এ মানে লক্ষ্য টো ল'লে নহ'ব ইয়াৰ সকা কাম কৰিব লাগিব যদিহে কাম চাম নকৰো মানে দেশখন কেতিয়াও আগবাঢ়িব নোৱাৰিব
সেইটোতো হয়েই এতিয়া মানে আমাৰ দেশ খন আগুৱাবলৈ হ'লে তুমি অকল উন্নয়নতটো চালে নহব উন্নয়নৰ লগত প্ৰকৃতিয় ক্ষতি নোহোৱা তোক কেনেকে আমি চাব পাৰো সেইটো লক্ষ্য কৰিব লাগিব গতিকে সেই একচুৱেলি চৰকাৰে সজাগ কৰি দিয়াতটো আমাৰ দায়িত্ব আমিখিনি চৰকাৰে অৱগত কৰাব লাগিব আৰু চৰকাৰও মই ভাবো বুজি পাব সেইখিনি কথা তাকে এতিয়া এইখিনি কথা পাতিল তোমাৰ লগত ভাল লাগিলে
তাকে মোৰো তাকেতো ময়ো ক'ব খুজিছিলো মোৰো ভাল লাগিল কথা খিনি পাতি কেনে-
উম উম ঠিক আছে হ'ব দিয়া ৰাখা।